অ', ক।
কি কৰিছ?
এই আছোঁ এনে বাহিৰতে ওলাই বহি আছোঁ। ক তই?
এই ময়ে আৰু ভাত পানী হ'ল?
ভাত বনাইহে আছেঁ। ভাইটি পৰীক্ষা হৈ আছেঁ যে পঢ়াই আছিলে যে বনাবলৈ গৈছেহে।
অ', কেতিয়াৰ পা পৰীক্ষা তাৰ?
তাৰ পৰীক্ষা শেষে হ'ব আৰু কালিলৈ শেষ।
অ', কালিলৈ শেষ ন' কি তই পঢ়াই আছিলি নে?
মই পঢ়োৱা নাই। মই সেই দুদিন মান পঢ়ালোঁ। পৰীক্ষা এতিয়া এইকেইদিন নাই হোৱা এতিয়া তোৰ জানো পাপাই নে মায়ে কোনটোৱে পঢ়াই আছেঁ।
আচ্ছা হেৰি কেনেকুৱা আছে তাৰ পৰীক্ষা?
ভালেই হৈছেঁ। তাৰ বেমাৰ যে আকৌ তোৰ ঠিক হৈছিলে হে আকৌ কালি বেমাৰ। হল আগতে চব ঠিক হ'ল। আকৌ আজিৰ আবেলি পা বেমাৰ তাৰ মানে জ্বৰ।
পৰীক্ষা আহিলে বেমাৰ হয়ে বাৰু আৰু বতৰ বোৰ চেজ হৈছে ন'।
উম। সেইটো কাৰণে তহইতৰ ভাত পানী হ'ল?
নাই নাই। বনাই আছে দেৰি জানই দেখোন আমাৰ।
উম। কি বনাইছে?
জানো কি বনাইছে গমেই নাপাওঁ ওপৰত যোৱাই নাই ভিতৰলৈ কি বনাইছে বা?
উম তই বাহিৰতে ৰখি আছঁ?
বাহিৰত নহয় ভিতৰতে আছোঁ। ভিতৰলৈ হেৰি লৈ যোৱা নাই পাকঘৰলৈ। শুনচোন এতিয়াটো তোৰো পঢ়া কমে চাগে হাই চেকেণ্ডেৰী ও দিলি?
উম।
অহ, কি কৰিবি এতিয়া মানে কেৰিয়াৰ কি বনাবি?
এতিয়া তোৰ বি এ তটো মানে ডিগ্ৰ্ৰী কাৰণে লৈ থৈছো এডমিচনৰ যোৱা কালি এডমিচন লৈ আহিছোঁ।
তাৰ পা এতিয়া তোৰ বেলেগ কে মানে, এইটো বছৰ মানে মই এনেকে বুক চুক পঢ়িম আৰু এন চি আৰটি চেন চিটি বা বেলেগ মানে বুকবোৰ সেইবোৰ পঢ়িম। তেন তোৰ অহা বছৰ পেনেক কচিং লম আৰু ইউ পি এছ চি দিম বুলি ভাবিছোঁ। ত' সেইটো কাৰণেতো চাৰি বছৰমান কোচিং ল'ব লাগিব ন' ভালকৈ পঢ়িব চঢ়িব লাগিব।
সেইটো হয় বাৰু ঠিকে আছে কিন্তু হেৰি নহয় তোৰ এইটো কি বুলি কয় লাইন ল'ব পাৰি চাগে ন'। তোৰ হেৰি অ' হায়াৰ ছেকেণ্ডেৰী পিছত।
অ', লাইন লব পাৰি কিন্তু মানে মোৰ সেইটো বস্তুত মানে ইণ্টাৰেষ্টে নাই যে সেইটো কাৰণে লোৱা নাই আৰু।
আচ্ছা মই তাকে ভাবিছো অ'।
এতিয়া মোৰ মামাৰ ল'ৰাটো কি হয় সি‌ তোৰ মানে পলিটেকনিক পঢ়িব আৰু। তাৰপিছত পলিটেকনিক কৰিব তাৰপিছত বোলে বিটেক দিব।
হেল্ল' অ বেগ দিব নেকি? অ শুনিছো। বেগ দিব নেকি?
নহয় সি এবাৰ মেট্ৰিক দিছেহে, তাৰপিছত অ সেইটো কাৰণে সেই কিবা জানো কৰ ওচৰতে কৰ'বাত আছে সেনেকে তিনি বছৰীয়া কিবা বোলে আৰু। তোৰ ইলেভেন টুৱেলভেৰো তাত পঢ়াব আৰু তোৰ এনেকে পলিটেকনিকৰো পঢ়াব। তাৰপিছত
আচ্ছা।
তাৰপিছত সেই তিন বছৰ সেয়া দি পেলাই বি টেক কৰিব বোলে আৰু নাজানো কি কৰে নে এইটোৰ ওপৰত ইমান নাজানো আৰু একো কোৱাও নাই কেনেকেনো জানিম কেনেকে কি হয় কি নহয়।
সেইটোৱেতো মই তাকে ভাবিছো কি কৰিম বা মই যে বুজিয়ে পোৱা নাই কি কৰিম কি নকৰিম।
ভাবি ল কেনেকৈ কি তই কি ভাব চবৰ ওপৰত ভালকৰে চাই ল'ব লাগিব, ময়ো এইটো ডিচিশন লোৱাৰ আগত
নিট দিম বুলি ভাবিছিলো কিন্তু এতিয়া মানে নিটৰ সেইবোৰ দেখি দেখি মানে দিবলৈ মন নোযোৱা হ'ল।
উম। এ নিট আজিকালি বহুত মানে কিবা হৈ গৈছে আৰু। এডুকেশন চিষ্টেমটোৱে বেয়া হৈ গৈছে।
সেইটোৱে আৰু আজিকালি একো এডুকেশন চিষ্টেমো সেইয়া নাথাকে, তাকে ভাবিছো কেৰিয়া কি কৰিম? ফিউচাৰত কি বনিম কি নবনিম মই একো বুজি পোৱা নাই।
সেইটো যে টো দিম বুলিযে ভাবিছো ইউ পি এছ চি আচলতে কি হয় কি নহয় মোৰো ডাউট লাগি আছে। মানে তোৰ ইয়াৰটো পেপাৰটো লিক নহয় সেইটো জানো হা কিন্তু পেপাৰটো বহুত হাৰ্ড কাটে।
অ বহুত হাৰ্ড আহেটো ইউ পি এছ চি পেপাৰ, নিটতকৈয়ো হাৰ্ড আহে নেকি?
টো লিক হৈছে, কিন্তু তোৰ ইউ পি এছ চিৰ হাৰ্ড কাটিছে আকৌ।
উম চাই লো দেই কি কৰো মানে আকৌ মানে আৰু যাতে এবাৰতে ওলাই যাব মানে আকৌ বেক দিব দৰকাৰ নাই আৰু মানে ৰখিব কৰিব দৰকাৰ নাই।
হা হা মই বেগ-চেগ নিদিওঁ বাৰু মানে তোৰ ৰাস্তা উলিয়াই থোৱা আছে। এতিয়া মইতো এনেকে মানে এনেকুৱা চাবজেক্ট বোৰত মেজাৰ লৈছো কি সেইবোৰত যদি মই ৰিচাৰ্চ চিচাৰ্জ কৰি দিওঁ মানে ৰিচাৰ্জৰো এটা এবছৰকে বেছিকে পাৰে না, ত আপোনাৰ সেইটো কৰি দিলে ত তাৰপিছত মই এম এটো কৰাৰ পিছত তোৰ এনেকে মানে আৰু তোৰ ইউনিভাৰ চিটিবোৰত এনেকে প্ৰফেচাৰ কৰি থাকিব পাৰিম। তেনেহ'লে তোৰ পি এইচ ডিটো, পি এইচ ডিটো তিন বছৰটো হয় না। তাৰ পি এইচ ডি টো কমপ্লিট হোৱাৰ পিছত ড গভৰ্মেণ্ট প্ৰফেচৰ হৈ যায়।
ঠিকে আছে তেন্তে।
সেই তেনেকে সেইটো সৰু পৰাই মই সেইটো বস্তু ইউ পি এ চি ভাবি থৈছো যে সেইটো কাৰণে যি হয় আৰু হ'ব আৰু নিজৰ কামবোৰ কৰি যাব লাগিব আৰু।
সেইটো হয় বাৰু, মই তাকে ভাবিছো দেই হেৰি মই লগ কঢ়িম নেকি ভাবিছিলো, এনেটো আঠশ ষ্টুডেণ্ট কিন্তু মানে কি আজিকালি লো ইমান হেৰি নোহোৱা হৈ গ'ল ন, এতিয়া নিজৰটো এতিয়া ভৱিষ্যতো চাব লাগিব ন আৰু গমেন্টত পইচা লাগে তোৰ আৰু প্ৰাইভেটত তেনেকে পঢ়ি লাভ নাই ক'ব গ'লে।
লো টো পঢ়িলেও তোৰ মানে তই ল টো পাঁচ বছৰীয়া হয় ন। লো তো তই সেইটো পঢ়িলি। তাৰ পিছত তই মানে কি হয় আমি লয়াৰ লয়াৰ বুলি কওঁ না কিন্তু মানে সেইটো এডভকেট বুলি কয় হা। তাৰপিছত এডভকেটটোৰ কাৰণে তই মানে এইবোৰ কেইছ চেছ খেলে আৰু যোনটো যে সেইটোক এডভকেট বুলি কয় ন' আমি এনে লয়াৰ বুলি কৈ দিওঁ আৰু। সেইটো এডবকে আৰু সেইটো বনিবলৈ কেইছ চেছ মানে খেলা হেইটো বনিবলৈ তোৰ বেলেগকে আকৌ তোৰ মানে এল এল বি পঢ়াৰ পিছত তোৰ আকৌ এণ্ট্ৰেন্স দিব লাগে, সেই এণ্ট্ৰেন্সটোৰ এডভকেটৰ সেইটো পালে পাছ হোৱা পিছতহে তই এইবোৰ মানে আকৌ কিবা ট্ৰেইনিং কৰিব লাগিব তাৰপিছতহে তই এইবোৰ কেইছ চেছ মানে কৰিব পৰা মানে
তেনেকে দেখোন বহুত বছৰ যাবগৈ মোৰ।
অ', তাৰপিছতো তোৰ থাকিবই আকৌ কিবা কিবি আকৌ তোৰ ডাঙৰ লয়াৰ আৰু তাৰ মানে ডাঙৰ এডভক কেটত তই কাম কৰিব লাগ লাগিব চাৰি পাঁচ বছৰ তাৰপিছত নিজৰ নাম হ'ব লাগিব মানে বুঢ়া হওঁতে হওঁ তে হৈ যায়গৈ আৰু।
মই সেইটোয়ে পঢ়িমলৈ ভাবিছিলোঁ তাকে মানে এতিয়া চ' বহুতে কয় তুমি লয়াৰ পঢ়ি লাভ নাই, কাৰণ বহুত পঢ়ি পঢ়ি পঢ়িব লাগিব লয়াৰ পঢ়িলে অ' এনেই তোমাৰ বয়সটো গুচি যাব যেনেকে ইমান মানে লয়াৰ কেতিয়া পঢ়িব পাৰি, যেতিয়া তোত ষোল্ল বছৰ থাকে ন' তেতিয়া যদি মানে তেতিয়া পৰা মানে পঢ়িব প এতিয়াতো অলপ তিনি হজাৰটো যদি পাৰ হৈ যায় তেতিয়া অলপ দিগদাৰ হয় ন' পঢ়িবলৈ।
হা, হা, চাই লৈ কি হয় কি নহয়। তোৰ মানে বাকী চব বস্তুতো লম্বাই আৰু, এতিয়া মই জনাত সেইটোতো তোৰ চাৰি পাঁচ বছৰীয়াই হয়।
সেইটোয়ে আৰু আজিকালিতোনো কনচা চৰ্ট হেৰি কৰে ক, চবতো ল
মই সেইটো টোই ইটিগ্ৰেটেডটো ভাবিছিলোঁ মানে বি এ, এম এ পাঁচ বছৰতে কমপ্লিট হৈ যোৱাটো কিন্তু সেইটো মানে সেইটো য'ত আছিলে মানে তাত মই নাপালোঁ, এতিয়া উপায় নাই আৰু মানে য'ত পাই তাতেতো ল'ব লাগিব না। হ'ল বুলি তোমাৰ ড্ৰপ দি দিলে, নহ'ব ড্ৰপ দিলে মই এটা বছৰ এনেই বৰবাদ হৈ যাব সেইটো কাৰণে।
সেইটোৱে আকৌ এটা বছৰে কেনেকৈ লছ কৰিবি ক তই।
সেই লছ কৰাটো লছ কৰাইটো তাৰপিছত আকৌ নিজৰে যে কিবা এটা যে বেয়া লাগে যে নিজৰ লগৰবোৰ ওপৰলৈ গুচি গ'ল কিবা কিবি।
সেইটোইতো বেয়া লাগে, চববোৰ যদি আগত গুচি যায় আমি যদি ৰখি দিওঁ কেনেকুৱা লাগে ভাবচোন তেতিয়া। বেয়া লাগে। মই বুজিয়ে পোৱা নাই মানে কাৰিয়াটো কি কৰিম, কি নকৰিম, মানুহে কয় যে এনেকুৱা হ'ব তেনেকুৱা আৰু মানে একো ডিচিজনটো মই মানে ভালকে ল'বই পৰা নাই যে এইটো বনিম নে সেইটো বনিম।
এই হায়াৰ ছেকেণ্ডাৰী লেক এতিয়া তই চাই ল, ধুনীয়াকে সেইখিনি আৰামছে পঢ়ি ল তাৰপিছত তই এইবোৰ চাবজেক্ট তাবজেক্ট লোৱাৰ আগতে মানে তই ভাবি ল কি তই কেনেকুৱা কি কৰিবি তই টুৱেলভৰ পিছত মানে হায়াৰ ছেকেণ্ডৰী পিছত তই যি কৰ ত ইলেভেন টুৱেলভত তই যোনটো ছাবজেক্ট লৈছ সেইটোৰ ওপৰতো মানে বহুত মানে মেটাৰ কৰে। সেইটো কাৰণে তই চাই ল, তাৰ আগতে মইতো কিমান মোৰটো মোৰটো কোনো নাছিলে, মইতো চেট জি পি টি, গুগল সেইবোৰতে চাওঁ।
আচ্ছা। মই হেৰি ভাবিছোঁ, শুননা, যদি লয়াৰ, তোৰ যদি নহয় মানে যদি ইমান যদি পঢ়িব লাগে, সুধি চাম বাৰু যদি গভমেণ্টে যদি বহুত পইচা লাগে মানে দিবলৈ আৰু প্ৰাইভেটত যদি তেনেকে পঢ়ি যাম নাই, ত' মই ভাবিছোঁ যদি নহয়গৈ তেনে টা সৰু সুৰা লাইন এটা লৈ লওঁ ন'হলে তেনেকে কিবা জব চব কৰোঁ দূৰ হয়। ভাল হেৰি, মানে কম্পিউটাৰ চম্পিউটাৰ হেৰি।
উম জোনো কথা এটা কওঁ, তই এয়াৰ হস্তেছো কৰিব পাৰ ত।
কিন্তু হাইট লাগিব যে এয়াৰ হস্তেছত, আৰু মোৰ হাইটটো নাই যে ইমান।
এ চাই ল ইয়াৰ হাঁইটৰ ইমান কথাটো নাই গে তই আগতে চাই লচোন। আৰু নহ'লে আৰু এটা জাকে হা তোৰ এইটো কি এতিয়া মানে মই কম্পিউটাৰ ক্লাছ কৰিছোঁ তাত মই মানে গম পাইছোঁ এতিয়া কম্পিউটাৰ ক্লাছ হলে আমাক মানে যোনজনিয়ে মানে শিকায় আৰু হা সেইদিনা তোৰ দহ এঘাৰটা মানত পোৱাকে যায়, তাৰপিছত তোৰ চাৰিটা বজাত বন্ধ চাৰিটা বজাব ন চাৰিটা বজাতে বন্ধ কৰি থৈ আহিছে। তোৰ মানে এঘাৰটা পৰা বাৰটালেকে থাকিলে তাৰপিছত তোৰ চাৰে বাৰটাৰ পৰা থাকিব দেৰটা লেকে, তাৰপাছত আকৌ দুটাৰ পৰা তিনটা লেক কে ধৰা চাৰে তিনিটা বা চাৰে চাৰিটালেকে তেনেকে থাকিব আৰু তোৰ মানে তাত ইমান গভাৰ্ণমেণ্ট এইবোৰ কম্পিউটাৰবোৰত ইমান পোৱালি ছোৱালী এনেকা নাজানে না বহুতে। তোৰ মানে মোটামুটিকে ধৰিলে মানে এ দছটা মান বা পোন্ধৰটা মান তেনেকে আৰু পোৱালি হ'ব আৰু না। আৰু ইহঁতে তোৰ কিমান ইহঁতৰ বেছি সাতশ টকাকে দিব লাগে আমি না। আৰু তাই এনেই পোৱালি নহ'লেও মানে থাকক নাথাকক পৰা নাই এনেই গভাৰ্ণমেণ্ট ফী আৰু পইচা পায়ে থাকিব, এ বিশ হাজাৰৰ ওপৰত পায়।
ঠিকে আছে তেন্তে।
তোৰ বহি পেলাই মানে কম্পিউটাৰ নলেজটো ভালকে হলে কম্পিউটাৰ নলেজটো কিন্তু বহুত ধুনীয়া আছে শিকাইছে যে পোৰা আছে নলেজ।
পাৰি কৰিব তেন্তে কিন্তু মানে মই কম্পিউটাৰ শিকিব লাগিব ৰ, কম্পিউটাৰ শি সেইকাৰণে মই আকৌ এইটো কৰিম বুলি ভাবিলো যে সেইকাৰণে কম্পিউটাৰ ফালে ইমান গুৰুত্বদাল নিদিলো কিন্তু এতিয়া কমপ্লিটাৰ হি হেৰিটো কৰিব পাৰি ন তোৰ এইবিলাক যে এয়াৰপৰ্টত থাকে যে। কাউন্টিং মেনেজাৰ বিলাক অঁ।
কম্পিউটাৰটো শিকিলে লাভ হয় আৰু দেই বহুত ফালৰ পৰা।
টো হয় আৰু যে গাইড চাইড দিব পাৰি ন, মানে মই ভাবিছো এনেকুৱা এটা জব কৰো যাতে মানে পিছত মানে মোৰ বেছি বয়সো ৱেষ্ট নাযায় আৰু বেছি টাইমো নালাগে মানে জল্দি ভালকে কৰি পেলাই মানে আক চেটেল হ'ব পাৰো আও এটা লাইফত। সেইটোৱে ভাল, আৰু ইমান এতিয়া মই যদি তই যদি ইউ পি এছ চি কৰি থাক কম বছৰ যাব, চাৰি বছৰ যাব সেনেকে তোৰ তাৰ‌পিছত আকৌ
মানে মই এটা বস্তু ঠিক কি হ'ব মোৰ মানে মোৰ যেতিয়া মানে চাৰি বছৰ যিমান হ'বগৈ যে মই সেইটো বয়সত তে মানে তোৰ পৰীক্ষাটো দিব পাৰে। ত মোৰ একজেক্ট মানে সেইটো বয়সকে হ'ব মই তেনেকে মানে মিলাই পেলাই একদম মই পোৰা চলাইছো আৰু।
ঠিকে আছে চাই লবি দেই মানে কি হয় আজিকালি আকৌ বয়স বেছি হৈ গ'লেও মানে ভাল নালাগে ন।
সেইটোৱে নহয় মোৰ কাষ্টতো মই পায় যাব লাগে মোৰ কাষ্টত বহুত আ মানে যিমান পাৰ লাইফটাইম মানে এটেম আছে।
ঠিকেই আছে তেন্তে, মই ট্ৰাইটো মাৰি চাওঁ ৰবা।
তো মই সেইটোতে লাগি থাকিব নোৱাৰো না, বেলেগনো মাথা মাৰিব লাগিব যদি নহয় সেইটো।
এটাতে যদি লাগি থাক এইপিনেও নহব সেইপিনেও নহ'ব লাষ্টত গৈ পেলাই এটাতো নহ'ব।
উম আকৌ কিন্তু দেই এইটো স্কিলছৰ ওপৰতো মাথা মাৰ।
অঁ।
কিবা হাতৰ কিবা কিবি শিক।
তেনেকেতো হাতে কিবা কিবি একো নাজানো, কম্পিউটাৰটো শিকিম ৰ কম্পিউাৰটো শিকিলে বহুত
এ মই কম্পিউটাৰটো শিকাৰ কথা কোৱা নাই, মানে কিবা এনেকে তেনেকে চিলাই কৰিবলৈ শিক বা কিবা বনাবলে শিক তেনেকে কি কি আহিব? অ', এইবোৰ বৰ দৰকাৰী হয় অ', শিকিব লাগে মানুহে।
সেইটো হয়, মই তাকে অ', হেৰি এইটো কি? মই কাইলৈ হেৰি কৰি থৈছো, চাৰ হতৰ লগত কথা পাতি চাম ৰ, তোকো মই ফোন কৰিম, তই মোৰ লগত ওলাবিচোন। এডমিশনৰ কাৰণে যদি হয় যদি ক মানে কম বয়সতে যদি হয় মানে, বেছি বছৰ পঢ়িব নালাগে তেতিয়াহ'লে লম ওলাবি হা মোৰ লগত।
উম, হ'ব অ', আৰু এটা কথা শুন।
ক?
আমাৰ মানে লগৰ এজনী আৰু, গাঁৱৰ লগৰ এজনী আৰু, মোৰ লগৰে হয় আৰু তাই। তাৰপিছত তাই মানে কি তাইয়োতো এবাৰটো ছেকেণ্ড ইয়েৰত দিলে না। তাৰপিছত ছেকেণ্ড ইয়েৰত দিয়া পাছত টাই মানে আৰু এটোকি এয়াৰপৰ্টত মানে এপ্লাই কৰিবলৈ গ'ল দেই। তাৰপিছত এপ্লাই কৰিবলৈ গ'ল মানে সেইটো হৈ যাব। কিন্তু তাই মানে পইচা নাথাকে কাৰণে থাকিব কৰিব নোৱাৰিলে আৰু। তোৰ মানে কিমান কি পঞ্চাশ হাজাৰ নে কিমান দিব লাগে আৰু। তাৰমানে গুৱাহাটীত মানে ট্ৰেনিং কৰাই আৰু, এয়াৰপৰ্তট মানে এনেকে চা কৰি হ'লে তই সেইটোত মানে মাথা মাৰিব পাৰ দেই, টুৱেল্ভৰ পিছত।
এয়াৰ ষ্টেশচন ন'।
এয়াৰ হচটেছো নহয়, এয়াৰপৰ্টতে মানে যে এইবোৰ মানে কাউণ্টিং চাউটিং সেইবোৰ কৰা আৰু মানে মেনেজ মেণ্টৰ কামতে।
অ', তেনে মই মথাটো পাৰিম, তেন্তে তই মোৰ লগত ওলাবিচোন, সেইটোতো যাই চাম। মানে কোনফালে হয় চাম আৰু মানে। যদি এইটোত নাপাও তেন্তে সেইটোতে সোমাই যাম আৰু পইচা চইচা দি পেলাই, ভালকে ট্ৰেনিং চেনিং কৰিম আৰু। সোমাব পালে হ'ল ভাল এটা জবত ন', যত ভালকে চলিব পাওঁ।
মানে আছে ৰাস্তা, কিন্তু আমি গম নাপা সেইটোয়ে এটা মানে হৈ যায় আৰু।
সেইটোৱে, ঠিক আছে তেন্তে ওলাবি কাইলৈ মোৰ লগত।
উম', ঠিক আছে দে।
মই ফোন কৰিম হা, কাইলৈ ওলাই পেলাই আমি একেলগে যাম, আমাৰ পাপাও যাব তেতিয়া কথাটো সুধি আহিম ন'?
উম, উম, ঠিকে আছে দে, অ', হ'ব দে।
অ'।